হেল্ল'।
আ হেল্ল'।
অ' নমস্কাৰ দাদা।
হা নমস্কাৰ।
ভাল আছে না?
ভালে আছো আপুনি কেনে আছে?
আছো মই ভালেই আছো ক'ত আছে এতিয়া?
এতিয়া ঘৰতে আছো অলপমান পুখুৰীৰ পাৰত আহিছো। ফুৰিবলৈ
অ' অলপ কথা পাতিব বিচাৰিছিলো সময় হব নে?
হ'ব হ'ব।
অ' তাৰমানে
এ, জানিব বিচাৰিছিলো আমাৰ যি মানে খাদ্য আমি খাই আছোঁ
অ'।
বিশেষকৈ এই গৰমৰ সময়ত
অ'।
মানে আমি কি কি খোৱা বস্তু খালে আমাৰ শৰীৰৰ উপকাৰ হ'ব আৰু কি কি বস্তু পৰিত্যাগ কৰিলে ভাল হ'ব, অলপ যদি আপুনি মোক জনাই দিয়ে।
অ', অ' সেইটো ভাল কথা কৈছে আপুনি। মই জানামতে যেনেকুৱা আজি এতিয়াৰ সময়ত আমালোকে এটা বেছিভাগ ভুল কাম কৰি থাকো অলকে তেনেকুৱা ধৰি লওঁক, আপুনি পুৱাতে উঠি খিনি কোনোবা কোনোবা কি কৰি থাকে ৰুটি খাই, পুৰি খাই থাকে। তেনেকেই কোনোবাই পৰঠা খাই থাকে। কোনোবাই কি কৰে চাহৰ লগত পক হয় হয়।
খাই থাকে আৰু
হয়, হয়, পুৰী, পকৰাৰ লগত চাহ খাই থাকে। আমালোকে এইবিলাক খাব নালাগে। এইবোৰ পৰিত্যাগ কৰিব লাগে। পাৰিলে আমালোকে পুৱাতে উঠি খাব খাবৰ কাৰণে কল খাব পাৰো, ৰুটি খাব পাৰো। ফল মূল খাব পাৰো। এইবিলাক বস্তু খাব পাৰো।
আচ্ছা, এই গৰমৰ সময়ত আচলতে মানে কিছুমান মানুহ আছে, এই যে আপোনাৰ কণী যিটো ক'লে কণী আৰু মংস এ বহু মানুহ আছে এই দুটা বস্তু খুব ভাল পায়। কিন্তু মই জনা মতে এই দুটা বস্তু গৰমৰ সময়ত নোখোৱাটোৱে ভাল নেকি।
হয়, হয়, এইটো গৰ্ভ সেই সময়ত অতি ভাল। কোনোবাই বেছি খাই থাকে ভাল পায়, সিহঁতে কি কৰিব লাগে অলপ অলপকে কমাব লাগে সেইটো। একেবাৰে তো এৰিব নোৱাৰে। অলপকৈ এৰিব লাগে, কমাব লাগে, এৰিব নোৱাৰিলেও কমাব লাগে।
মই সিদিনা এটা সমীক্ষা চালো তো, তাত মানে এ খোৱা বস্তু লৈ মই অলপ মানে অধ্যয়ন কৰিলো, তাত মই চালো। এ আমি যিটো পানী খাওঁ পানী হজম হওঁতে মাথোন এক ছেকেণ্ড সময় লাগে।
হয়, হয়।
ঠিক আছে। ভাত হজম হোৱাৰ কাৰণে বিশৰ পৰা পঁচিশ মিনিট সময় লাগে।
অ', অ'।
আৰু মংহ যিটো আছে, এই মংহ টো হজম হোৱাত বাসত্তৰ ঘন্টা সময় লাগে।
অঁ।
তাৰমানে সেইকাৰণে কিন্তু এই মাংস খালে কিন্তু মানুহৰ গেছৰ প্ৰব্লেমটো বেছি হৈ যায়।
বেছি হৈ যায়।
আহ ময়ো চেষ্টা কৰি আছো লাহে লাহে মাংস এৰি দিম বুলি ভাবিছো। আগত মইয়ো বেছিকৈ খাইছিলো, এতিয়া মানে অলপ অলপকৈ কমাই দিছো। আপোনাৰ, আপুনি কোৱাৰ দৰে, আহ। এইবোৰ বস্তু মই কমাই আছো আৰু অ আৰু এটা বস্তু মই কৰি আছো এই যে আমি যিটো শাক পাচলি বজাৰৰ পৰা কিনি খাওঁ।
হয় হয়।
শাক পাচলি কওক বা চব্জি কওক। এইখিনি কিন্তু বস্তু মই বজাৰৰ পৰা খিনি খুৱাই এৰি দিছো অলৰেডি। তাৰপিছত মাছ। মাছটো বজাৰৰ পৰা কিনি খোৱা হেৰি দিছো তাৰ মানে মই এটা বস্তু চালো।
উম।
বজাৰত যি বস্তু বস্তুবোৰ পাইকাৰে লৈ আহে বাহিৰৰ পৰা।
হয় হয় হয়।
উ মানে কি কৰে সিহঁতে বজাৰত মানে সকলোতকৈ ধুনীয়া যিটো মানে পাই সেইটো লৈ আহে আৰু তাত কিন্তু বহু পৰিমাণে আপোনাৰ এই যে কীটনাশক যিটো ঔষধ
হয় হয়
এইটো স্প্ৰে কৰা আছে তাৰপিছত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা আছে এইটো দি ফল টো ইমান ধুনীয়া হয় মানে মানুহত মানুহে কি কৰে এবাৰ চালেই আৰু চকুত লাগি যায়।
চবত লাগে যায় কিনি লৈ যায়।
হয় কিনি লৈ যায় কিন্তু সেইটো খোৱা আৰু বিষ খোৱাত টো মোৰ বদৰে একেই হয়। হ আমিতো লাহে লাহে মানে চাওক আগৰ মানুহে কিন্তু এইবোৰ মানে কি কয় আপোনাৰ কীটনাশক কোনো ঔষধো নাছিল আপোনাৰ ৰাসায়নিক নাছিল সিহঁতে কি কৰিছে মাথৰি যে গোবৰ যে আছে গোবৰ
হয় হয়।
গোবৰ চাৰেৰে কিন্তু ইিহঁতে কি কৰিছিল খেতি কৰিছিল বা ঘৰে ঘৰৰ ওচৰে পাছৰে আপোনাৰ লাও জিকা ভোল ছাল কোমোৰা মিঠ লাও জাতিলাও এই বিভিন্ন ধৰণৰ যিবোৰ চবজি আছে।
হয় হয়।
তে কিন্তু লগাইছে মান লগাই লগাইছিল তেতিয়া ঘৰ
অঁ অঁ।
আৰু সেই বস্তুবোৰ খাই চাব আগৰ মানুহৰ পৰা মানে কিছুমান এতিয়াও যি মানে যিবোৰ জীয়াই আছে। চাব এশ বছৰ পাৰ হৈ গৈছে হা, তথাপিও চশমা ব্যৱহাৰ কৰিব নালাগে। খালী চকুৰে মানে চাব পাৰে, গেছৰ প্ৰব্লেম নাই। হয় কামো কৰিব পাৰে, এনেকুৱা অৱস্থা আৰু এতিয়াৰ মানুহ, মানে
পঞ্চাশ বছৰ পাৰ হলে মানে, তাৰ জীৱনটো শেষ।
হয়, হয় এইটো আমাৰ লগে কীটনাশক দ্ৰব্য যিটো থাকে, মানে বজাৰৰ পৰা যিটো কৈ কিনি লৈ আহো আমালোকে সাৰৰে বনাই সেইবিলাক খাই-খাই এনেকুৱা হৈছে।
হয়, হয়।
সেইটোৱে আপুনি যিটো কৈছে হয়, হয়। ক আপুনি কওক
তাৰমানে এই বস্তু খিনি আচলতে এদিনতে নহব। আমি যদি আমাৰ সকলোৱে আমি যিমান বন্ধু-বান্ধৱী আছো। আমি যদি নিজৰ ঘৰৰ পৰা বস্তুটো আৰম্ভ কৰি দিওঁ, বা সকলো যদি এটা আমি পৰামৰ্শ দি দিওঁ যে চা এতিয়া বজাৰৰ পৰা বস্তু বস্তুখিনি মানে খালে, আমাৰ কিমান অসুবিধা এনে-এনে বেমাৰ হ'ব গেছ হ'ব। গেছৰ পৰা আকৌ আপোনাৰ আলচাৰ হৈ যাব পাৰে। গেছৰ সমস্যাৰ কাৰণে আপোনাৰ চকুৰ বেমাৰ হয়, গেছৰ সমস্যাৰ কাৰণে আপোনাৰ চাব সৰু বয়সতে চুল-চুলিবোৰ প-পকি যায়। হা, এইবোৰ বুজাই কিনে ক'ব যে, যিহেতু ঘৰতেই থাকে ঘৰৰ ওচৰে চুবুৰেতো মাটি অলপ হ'লেও আছে সকলোৰে। তাত যদি আমি নিজে-নিজে
মানুহৰ সকলোৱে আছে।
সকলোৰে আছে হয়, তাত যদি আমি সকলো মানে এই দুই চাৰিটা মান হয়তো জলকীয়া, এই দুই চাৰিটা মান বেঙেনাৰ পুলি। এনেকুৱা বিভিন্ন ধৰণৰ যদি চবজি আমি লগাই দিওঁ, সেইটো লগালে কি হ'ব আমাৰ মানে ইয়াৰ পৰা উপকাৰ বহুখিনি পাম, এটা কথা হ'ল আমি একদম অৰ্গেনিক বস্তুটো পালো, দ্বিতীয়টো কথা হ'ল আজি আজি-কালি মানুহ কিন্তু খুব এলেহুৱা হৈ গৈছে। কাম-বন একোৱেই নকৰে, মাথোন মোবাইল আৰু মোবাইল।
একো নকৰে।
ত' যেতিয়া আমি এই বস্তু খিনি ঘৰৰ চাৰিওফালে লগাই দিম না, পুৱাৰ ভাগত উঠি আমি পুৱাৰ ভাগত উঠি যদি তাত, মানে, এক ঘন্টামান পৰিশ্ৰম কৰো আমি পৰিশ্ৰম কৰিলে কি হব, আমাৰ শৰীৰটোও সুস্থ থাকিব। আৰু খোৱা বস্তুখিনিও আমি একদম অৰ্গেনিক বস্তুটো পালো। মানে হয়। এইটো আমাৰ অলপ হেৰি কৰিব লাগে, অলপ আপোনাৰ কি কয় প্ৰচাৰ বুলি কয়, প্ৰচাৰ আৰু প্ৰচাৰ দুয়টাই আমাৰ কৰিব লগা আছে। ত' এই ক্ষেত্ৰত আপুনি কি কব?
নাই, এইটো আপুনি কৈছে যিটো কথা ভালে কৈছে। আৰু এটা মানে কথা আছিল, মানে আমি জনামতে এইটো কাম কৰিলে কেনেকুৱা হ'ব কওকচোন আপুনি যিহেতু আমালোকে, বজাৰ যাই থাকো সন্ধি সময়ত সকলোৱে।
হয়।
যাই খিনি বজাৰৰ পৰা কিবা-কিবি আনি থাকো, সৰু ছোৱালী ল'ৰাৰ কাৰণে আনি থাকো ন।
হয়।
সেইবিলাক আমালগে কি কৰোঁ, আনাৰ লগে লগে, সিহঁতে কাটি কিনে ফল আনিলে কাটি কিনে খাই দিয়ে। আহ পেৰা আনো অ', কে কেতিয়াবা আম আনো, কেতিয়াবা কাঠাল লৈ আহোঁ, সেইবিলাক আনাৰ লগে-লগে সিহঁত তে, এনে খাই দিয়ে। সেইটো আপুনি মানে, মোৰ মতে ঘৰত ক'ব লাগে, সিহঁতৰ ল'ৰা ছোৱালীক ক'ব লাগে যে এইটোৰ আনাৰ লগত আপুনি খোৱা খাব-খাব নালাগে, এইটো ধুইকিনে পানীৰে ধুই কিনি, ফ্ৰেছ বনাইকিনি খাব লাগে।
হয়, এ-এনেতো আপুনি আপুনি যিটো কৈছে, সেইটো সঁচা কথা কৈছে। তাৰমানে চাই থাকো। মইয়ো বহুত চাই থাকো মানে গাৰ্জেন যেতিয়া বজাৰৰ পৰা ঘৰত আহে, ল'ৰা-ছোৱালীবোৰে কি কৰে, দৌৰি গৈ মানে কি লৈ আ-আনিলে দেউতাকে, মানে লৈ কিনে খোৱা আৰম্ভ কৰি দিয়ে। মানে না, চা-হাত চাফ-চিকুণ আছে, না বস্তুখিনি মানে ধোৱাৰ কোনো প্ৰয়োজন আছে। এইটো আছিলে আমাৰ গাৰ্জেনৰ ভুল। গাৰ্জেন সজাগ হ'ব লাগে।
হয়তো। সেইটো আগ-সেইকাৰণে আগতে ঘৰতেই হয়, সেইকাৰণে আগতে আমাৰ ঘৰতে এইটো কৰিব লাগিব। এই ল'ৰা-ছোৱালীক ক'ব লাগে, নিজে হাতটো ধুই লওক পিছত ফল যিটো লৈ আহিছে, সেইটোও ধুই লওক। পিছত খাই ল', সেইটো জনাব লাগে। শিকাব লাগিব। সিহঁতে শিকব শিকালে।
উম উ, মইতো মানে এ-এনেকুৱা কৰিছো। মোৰ এজনী ছোৱালী আছে হা, ছোৱালীজনী আকৌ কি হয়, মানে সি ফল-মূলটো বেছি ভাল পায়। মানে যে বজাৰত কিবা পেকেট জাতীয়, পেকেট জাতীয় যিবোৰ বস্তু বস্তু বা ঠাণ্ডা পানীয় বস্তু, এইবোৰ ভাল নাপায়। ত', মই এটা চিন্তা কৰিলো, বজাৰৰ পৰা যেতিয়া লৈ আহোঁ, সেইটোতো মানে আমি বৰ বিষ হিচাপে মানে ধৰি ল'ব পাৰো। ত', মই কি কৰিছো এ লিচু যিটো কয়, লিচু লগাই দিছোঁ।
অ', হয়। অ', অ'।
ত' তাৰ পিছত ষ্ট্ৰ'বেৰী যিটো কয় সেইটো লগাইছো। কমলা লগাই দিছোঁ। তাৰপিছত আপোনাৰ কঠাল লগাইছো। আম লগাইছো। তাৰ পিছত কৈ কয় আপোনাৰ মালতা যিটো বুলি কয় মালতা, সেইটো লগাইছো। ত', আপেল লগাইছো। আঙুৰৰ গছো মই লগাই দিছো। মোৰ কথা হ'ল দুবছৰ পিছ পিছত যাতে, মোৰ ছোৱালীয়ে বজাৰৰ কোনো বস্তু মানে খাব নালাগে। সব ঘৰৰ পৰা খাব পাৰিব, এনেকুৱা এটা মই পৰিবেশ গঢ়ি তুলিম।
অ'ৰ্গানিক খাব পাৰিব আপুনি। ল'ৰা-ছোৱালীয়ে খাব পাৰিব, আপুনিও খাব পাৰিব। এইটো ভাল কাম কৰিছে আপুনি।
ত', আমি সকলোৱে যদি এই চিন্তা-চৰ্চাখিনি কৰো না', তেনেহ'লে সব ঠিক হৈ যাব।
হয় হয়। গাঁৱৰ বেলেগ
তাৰমানে এটা কথা চিন্তা কৰক, আমি গাঁৱতেই থাকো, আমি গাঁৱতেই থাকো। টাউনততো নাথাকো আমি।
নহয়, নহয়, নহ
চিন্তা কৰকচোন, গাঁৱত আমাৰ কিহৰ অভাৱ? কিয় বস্তু আমি কিনি খাব লাগে? গাঁৱত বহুত চাব, নদী আছে, খাল-বিল, পুখুৰী বহুত আছে। তাৰ পৰা আমি মাছ মাৰি খাব পাৰো।
হয়, হয়।
মাছটো মাৰি খাব পাৰোঁ। আমি কি কৰোঁ, মাৰি নাখাই বজাৰত গৈ যে, মানে চালানি যিটো মাছ আছে বৰফ লৈ আহে মানে সেইটো লৈ আনো তাৰপিছত আৰু এটা বস্তু আপুনি চাব, এই পল্ট্ৰি-পল্ট্ৰি যিটো কয়?
হয়, হয়, হয়।
পল্ট্ৰিটো বহুত ল'ৰা ছোৱালী কিন্তু ভাল পায়, আৰু গাৰ্জেনে কি কৰে, সেইখিনি কিনি দিয়ে। এইটো এনেকুৱা তাৰ মানে মোৰ ঘৰৰ ওচৰতে এটা ফাৰ্ম আছে ত' মই মাজে মাজে গৈ থাকো, ভাত খাই আহো আমি। তাৰ মানে কেনেকুৱা আহ, ইহঁতে যেতিয়া বাচ্ছাটো লৈ আহে ফাৰ্মত লৈ অহাৰ পিছত প্ৰচল্লিছৰ পৰা, পঞ্চাছ দিনৰ ভিতৰত। এইটো ওজন বনাই দিয়ে, মোটামুটি আঢ়াই কেজিৰ পৰা তিন-তিনি কেজি লৈ। চিন্তা কৰকচোন, তেনেহলে তাত কি ব্যৱহাৰ হয়? হা, তেনেহ'লে তাত কেনেকুৱা কীটনাশক বা ৰাসায়নিক মানে ব্যৱহাৰ হয়?
হয়, হয়, এইটো খোৱা মানে বিষ খোৱা একেই কথা।
একেই কথা, মানুহতো গম নাপায়।
এইটো সজাগতা হ'ব লাগিব আপোনালোকে
আমি লাহ- লাহে না মানুহবোৰ কিন্তু এইবোৰ খাই কিনি কিন্তু লাহে লাহে বহুত দুৰ্বল হৈ গৈছে, আগৰ-আগৰ দিনত অ', আগৰ দিনৰ কথা অলপ মনত কৰক, আমি যেতিয়া একদম সৰু আছিলো তেতিয়া কিন্তু ঐ যে, কি কয় আপোনাৰ যে আমি যে, এ, চিনি খাওঁ যিটো চিনি তাৰপিছত চাউল, এই বস্তাবোৰ কিন্তু এশ কেজিৰ আছিল।